ত
অ' হেল্ল' অ' নমস্কাৰ।
হয় নমস্কাৰ। কি খবৰ আপোনাৰ?
মাতটো, অ' ভালেই মোৰ মাতটো ওলাইছে সৰুকৈ।
অ' হয় শুনা পাইছো, মানে লাহে লাহে শুনা পাইছো আপোনাৰ মাতটো?
এক মিনিট ৰ'ব, মই ইয়ে খন খুলি লওঁ ৰ'ব।
অ' ঠিক আছে, অ' এতিয়া শুনিছো।
উম, উম। খবৰ মানে ভালেই, আপোনাৰ কওঁক?
অ' মোৰো খবৰ ভালে।
অ', কি কৰিছে বৰ্তমান?
বৰ্তমান মানে ঘৰতে আছো আৰু একো কৰা নাই বা মানে ৰ'দ দিছে ন বহুত গৰম দিছে। ঘৰতে আছো আৰু, বহ সেইটো কাৰনে, আৰু আপুনি মানে কি কৰি আছে?
মইও মানে মোৰ ৰুমত আছো বৰ্তমান, অলপ কাম কৰি আছো। কৰি আছিলো, মানে বহুত দিনৰ মূৰত ৰুমত আহিলো। সেইকাৰণে লেতেৰা হৈ থাকে ন। তেনেকে চব ভাড়া বুচা অ, তাৰ পাছত এনেকে চাবচিখুন কৰিলো। আৰু পিঠা কিবা বনাম।
উম, হয়। এতিয়া আহ, আপুনি এতিয়া বৰ্তমান কি কৰি আছে, মানে কিবা মানে জব কৰি আছে নে কিবা? ষ্টাডি কৰি আছে এতিয়া?
হয়- হয় মই স্নাতকোত্তৰ ডিগ্ৰী কৰি আছোঁ বৰ্তমান। আপুনি কি কৰি আছে? মোৰ আহ, মোৰ ৰাজনীতি বিজ্ঞানত।
ৰাজনীতি বিজ্ঞানত।
হয়, আপোনাৰ আপুনি কি কৰি আছে?
মই আপোনাৰ মানে, বি এ পঢ়ি আছো, এইবাৰ।
অ, অ, কি হয়, আপোনাৰ এই মূল বিষয়টো কি আপোনাৰ?
মোৰ এইটো। মেজৰ মোৰ বিষয়টো হ'ল, মোৰ আপোনাৰ এইটো মানে ইংৰাজী বিষয় আৰু
কিহৰ- কিহৰ?
ইংৰাজী বিষয়ত।
অ, আতচ্ছা ভালেই- ভালে।
আৰু আপোনাৰ এইটো আৰু এটাটো আছে মাইনৰ সেইটো মোৰ ৰাজনীতিৰ বিষয়ৰ হয়, পলিটিকেল চাইঞ্চত।
আতচ্ছা, এইটো কি কয়, আপুনি মানে ক'ত পঢ়ি আছে বৰ্তমান?
মই বৰ্তমান আপোনাৰ- আপোনাৰ এইটো গুৱাহাটীত। পঢ়ি আছো গুৱাহাটীত। এইটো কৰ্মাশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ বুলি কয়।
কি, কি বুলি?
কৰ্মাশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ।
আতচ্ছা, আতচ্ছা, আতচ্ছা, কোন চাইডে?
এইটো আপোনাৰ এইটো ছয় মাইল সেইফালে চাইড পৰে, ছিক্স মাইল পৰে।
অ, আতচ্ছা দূৰ আছে, দূৰ আছে। মইতো এই আজাৰৰ ফালে।
অ।
আতচ্ছা, আহ, বৰ্তমান মানে পঢ়া- পাতি কেনেকুৱা চলিছে?
অ, পঢ়া- পাতি ভালে চলি আছে।
অ। আতচ্ছা, আতচ্ছা, আপুনি মানে কৰবাত ফুৰিব গৈছে জানো, মানে বৰ্তমান? ফুৰি ভাল পায় ন, আপুনি?
অ, মই ফুৰি ভাল পাওঁ। মই- মই ফুৰি মানে বহুত ভাল লাগে মই ফুৰি। কোনোবা লগৰ লগত গ'লে মানে বহুত ভাল পাওঁ ফুৰিব।
উম, উম, বুজিছো- বুজিছো মানে অ, কওক?
নাই- মই ভাবিছো ফুৰিবলৈ যাম বুলি। সেইটো মানে- মানে উম। প্লেনিং কৰিছো যাম।
উম, উম, ক'ত- ক'ত যোৱাৰ কথা ভাবি আছে বৰ্তমান?
উম, ভাবিছো এই কাশ্মীৰত যাম বুলি ভাবিছো। আৰু আপোনাৰ? কাজিৰঙা আছে, কাজিৰঙাত যাম বুলি ভাবিছো।
অ, ভালেচোন ভালে। ময়ো মানে ভাবি আছো, মইও বহুত ভাল পাওঁ। ফুৰিব গৈ আৰু ভাবি আছো। এঠাইত যাম বুলি বৰ্তমান।
অ, আতচ্ছা। আপুনি এ, ক'ত, ক'ত মানে এ, ফুৰিছে?
মই বহুত খিনি গৈ পোৱা নাই, কিন্তু আহ ইয়াত কৈয় অ, কি কয়, এইফালে গৈ পাইছো ডিব্ৰুগড় চাইডে গৈ পাইছো, ইপিনে তাৰ পাছত তলৰ ফালে ডিমা হাছাও, হাফলং।
উম, হয়।
অ, তাৰ পিছত আৰু এইপিনে ধৰি লওক গোৱালপাৰা এনেকে কিবা, কিবি মানে নিজৰ ভিতৰৰ আৰু সেইখিনি পাইছোঁ বাহিৰত মই কেৱল পুৰীত গৈ পাইছোঁ।
অ, মানে নিজৰ ভিতৰত অকল অসমতে, মানে আপুনি ঘূৰি পাইছে এনে বাহিৰত আৰু ক'ত ক'ত গৈছে?
বেলেগত তেনেকে যোৱা নাই, সেইটোৱে আৰু পুৰী, শ্বিলং, ওচৰৰ সেইখিনিতে আৰু।
উম, হয়।
আচ্ছা, আপোনাৰ ক'ওক, আপুনি ক'ত ক'ত গৈ পাইছে?
মই আপোনাৰ এইটো, লক্ষ্ণৌত যাই পাইছো তোমিৰ এইটো বিহাৰত গৈছো।
উম,
তাৰ পিছত উম, সেনেকুৱাই আৰু মানে অ, অসমতে মানে ঘূৰিছো আৰু মানে বাহিৰত মানে যোৱা নাই, সেনেকুৱা মানে। কেইটা মানে, পঢ়াও থাকে, পঢ়া থাকিলে, আৰু যাব নোৱাৰি।
উম, উম, বুজিছো বুজিছো।
উম, সেইকাৰণে আৰু ভাবিছো এই এতিয়া যাম বুলি, এতিয়া মানে গৰমৰো বন্ধ দিছে এতিয়া।
উম, উম, যাব পাৰে যাব লাগে আৰু ভালো লাগে, নিজৰ মনটোও ভালে থাকে।
উম, হয় ভাল লাগে মনটো।
উম, সেইটোৱে আৰু।
উম, আপুনি কি কেতিয়াবা, এইটো চাইস মিউজিয়ামত গৈছে নেকি?
নাই, ছায়েন্স মিউজিয়াম বহুত আগতে গৈ আাইছোঁ।
অ, বহুত আগতে, গৈছে।
উম,
এতিয়াতো বহুত চেঞ্জ হৈছে, এতিয়া আপুনি চাগে চোৱা, নাই এতিয়া মানে বহুত আগতেই গৈছিলে। এতিয়া আপোনাৰ নতুন, নতুন, বস্তুও আহিছে।
হ, কি কেনেকুৱা ধৰণৰ বস্তু?
মানে চাইন্স মেজিয়ামত আপোনাৰ কেনেকুৱা মানে অকল, চাইন্সৰ মানে ব-বস্তু থাকে অকল, মানে। কিবা এটা জ্ঞানৰ বস্তু থাকে, মান শিকিব পাৰো, মানে আহিছে আপোনাৰ অলপ বেলেগ ধৰণে মানে আগৰ য, যোনবিলাক বস্তু আছিল সেইবিলাক মানে সলাই কিনে অলপ নতুন বস্তু কৰিছে। সেনেকুৱা আৰু।
গৈছো, গৈছো। ঠিকেই আৰু বাৰু আপুনি এইবিলাক চাইছে ন, আগতে?
অ, চাইছো।
ভালেই দিয়ক, চাব লাগে।
উম,
মানে, জ্ঞানটো বঢ়াই থাকিব লাগে আৰু।
উম, হয়। এতিয়া আশা আছে এতিয়া মানে, কাশ্মীৰত যোৱা।
ফেমিলি, মানে পৰিয়ালৰ লগত যাব নে, লগৰ লগত যাব?
ফেমেলী লগত যাম পৰিয়ালৰ লগত।
ও, ভালে ভালে ঠাইতোতো বহুত ধুনীয়া মানে আপোনাৰ আৰু কওঁকচোন মানে আপোনাৰ কি কি ঠাইত যাব মন আছে।
মোৰ ঠাইত যে ক'ব গ'লে মই মানে এইটো আমাৰ যিটো ভা-ভাৰ মানে বাহিৰত যাব মন আছে।
ক'ত আছে কোনখিনি?
আ-আমেৰিকা চাইনা সে- সেনেকুৱা মানে ধৰক ধৰক আৰু বেলেগ ডুবাই সেনেকুৱা মানে চহৰত যাব মন আছে কাৰণ সেইবিলাক চহৰত বহুত ডেভেলভ হৈছে আৰু টেকন'লজিৰ ক্ষেত্ৰত মানে বহুতো আগবাঢ়ি গৈছে।
উম, উম সেইটো হয়।
উম সেইটো কাৰণে মানে ইচ্ছা আছে মানে যাবৰ কাৰণে।
উম, উম বুইছো
আৰু আ- আপোনাৰ কোন কোন ঠাইত যাব
মোৰ ক'ব গ'লে মোৰো মানে ভি আগতে মানে ভাৰতৰে কৈ দিওঁ ভাৰতৰ ধৰি লওক মোৰ আহ, বৃন্দাবন যাব মন আছে, তাৰপিছত দাৰ্জিলিং। উত্তৰা হিমাচল প্ৰদেশ আৰু কাশ্মীৰৰো কিছুমান ঠাই মন আছে মেইনলি একদম সিমাৰ ফালে সেইপিনে যাব মন আছে, সেইখিনি ঠাই বেছি ধুনীয়া বুলি মই ভাবো আৰু। সি দেখিছোঁ আৰু বাহিৰত বুলি ক'ব গ'লে ছুইজাৰলেণ্ড চাউথ কোৰিয়া থাইলেণ্ড আৰু যিমান খিনি ঠাই আছে চবে কাৰণ চব মানে আমি চব ঠাই কথা না-নাজানো কিন্তু চব ঠাইয়ে নিজা-নিজা সৌন্দৰ্যতা আছে ন, বিশেষত্ব আছে। সেইটো মই মানে চব ঠাইতে যাব বিচাৰোঁ যদি ভগৱানে কোনোবা দিনা দিয়ে আৰু। ইমান কৰে।
উম। হয় বুজি পাইছো, মানে আটাইতকৈ মানে কোনটো মানে চহৰত মানে যাবলৈ মন মানে ইচ্ছা বছি আছে
আটাইতকৈ ক'ব গ'লে উম, ধৰি লওক চাউথ কোৰিয়া মোৰ মানে ড্ৰিম হয়।
উম,
চাউথ কোৰিয়া যাব মন আছে, তাৰপিছত চুইজাৰলেণ্ড নৰৱে। সেইটো আপোনাৰ ক'ত?
মোৰ এইটো অ', আমেৰিকান যাব মন আছে।
আচ্ছা! আচ্ছা! আমেৰিকাই আপোনাৰ বহুত প্ৰিয়?
উম, হয়। মানে প্ৰিয় মানে আমেৰিকা মানে উম, ভাল লাগে মানে, সৰুৰ পৰাই মানে
উম, সেইটোয়ে মানে সেইটো ঠাই মানে চবে মানে শুনি আহিছো ন, একদম মূল ঠাই বুলি ক'ব লাগিব।
উম, হয় আৰু আমেৰিকা মানে সব ক্ষেত্ৰতে মানে আগবঢ়া হয় মানে ধৰক বিশ্বৰ ভিতৰত শক্তিশালী আম- আমেৰিকাই হয়। ধনীৰ ধনীৰ ক্ষেত্ৰতো ক'ব গ'লে আমেৰিকাই বৰ্তমান নাম্বাৰ ওৱান।
হুম-হুম সেইটো হয়, সেইটো হয়।
সেইকাৰণে আৰু যাব মন যায়।
উম উম, তাত গ'লে ধৰি লওক বহুত খিনি শিকিবও পাৰিম বুলি ভাবো। কাৰণ বহুত মানে অ' মানে এই হয় ন ডেভেলপ ঠাই হয়।
উম, হয়।
উম। সেইটো হয় বাৰু।
আপুনি
বহুত বেছি, বহুত বেছি, কি কম মই আপোনাক।
আপুনি এইটো উত্তৰা খণ্ড গৈ কিনে মানে মোৰ এটা কথা মনত পৰিছে, তাতে এটা মান ফেমাচ চিংগাৰ থাকে মানে মোৰ প্ৰিয় হয়। এইটো জুবিন নতিয়াল বুলি কয়।
অ' জু বহুত ভাল পাও, ভাল লাগে গান বিলাক। তেওঁৰ গান বিলাক বহুত বেছি ভাল লাগে।
উম, হয়।
সেইটো হয়। উম উম, হয় দিয়ক বুজিছো। মানে তেওঁক এবাৰ চাব মন আছে। ছে মানে প্ৰত্যক্ষ কৰিব মন আছে মানে সন্মুখত। কিন্তু, আজিলৈ ইমান চান্স পোৱা নাই।
উম, হয়। মোৰ এইটো বহুত মন আছে তাৰ মানে মোৰ এইটো প্ৰিয় চিংগাৰ হয়। মানে
হয়, আটাইতকৈ তেওঁৰ কোনটো গান ভাল লাগে আপোনাৰ?
মোৰ এইটো চবতকে এইটো গান ভাল লাগে এইটো হাম নাবামি।
গাই দিব পাৰি নে? মই পাহৰিলো কোনটো আছিলে? মানে লাভ নহ'ব চাগে বাদ দিয়ক, বাদ দিয়ক।
উম।
আচ্ছা, সেই কি কয় আৰু মানে আপোনাৰ কি কৰিব মন আছে আপোনাৰ ভৱিষ্যতে এবাৰ জনাওক।
মোৰ ভৱিষ্যতে মোৰ আগলৈ মানে টিচিং হ'ব মন আ ছে মানে শিক্ষক হ'ব মন আছে ইংৰাজী শিক্ষক।
বঢ়িয়া বঢ়িয়া, কেনে চলিছে মানে আপোনাৰ মানে পঢ়া-পাতি?
পঢ়া পাতি ভালে চলিছে এতিয়া।
উম, আপুনি পঢ়াত মানে ভালনে বহুত মানে লাইক এভাৰেজ।
উম, পঢ়া পাতি মই ভালো নকও বেয়াও বেয়াও নকওঁ, কাৰণ সেইটো মই ক'ব নোৱাৰো।
তাৰ মানে মোৰ দৰে চাগে, হয় নেকি? ঠিকে আছে। উম!
মই মই মানে মই ভাবোঁ মই ইমান ইণ্টেলিজে ইণ্টেলিজেনো নহয়, মানে মই ইমান প্ৰিয় নহয়।
উম, কিন্তু পঢ়িলে হ'ব বাৰু ন।
উম হয়, পঢ়িলে পঢ়িলে মানে এইটো পঢ়াৰলৈ ওপৰত ডিপেণ্ড কৰে। যিমান তাই বেছি পঢ়ে, তাই মানে ধৰি লওক মানে ইণ্টেলিজেন্ট।
উম, মোৰো মোৰো সেইটো মোৰ মতেও সেইটো ধৰি লওক মানে সকলোৰে বুদ্ধি থাকে, বুদ্ধিমত্তা থাকে। তাৰপিছত আমি প্ৰয়োগ কৰিব জানিলেই হ'ল।
উম, হয়। ধৰি লওক এজন কোনোবা এজন যদি এজন যদি নপঢ়াকে যদি ক পৰীক্ষাত যায় তে-তেনেহ'লে পাছ কৰিব নেকি নহ।
উম, উম, আ-আচ্ছা। অ' বাৰু ৰাখিছো, মানে মই কিবা কৰি আছো মই ৰাখিব ধন্যবাদ ভাল লাগে কথা পাতি। উম উম মোৰো মোৰো দিয়ক।